হেল্ল'। পঢ় শুনা পাইছা।
শুনা পাইছো দিয়া।
অ কি কৰি আছা।
আছো মানে ভাবি আছো আমি ওলাব লাগিছিলে ক'বাত।
হয় নেকি।
মানে ফুৰিব চুৰিব। ভাবিছো মানে কি কয় তোমাৰ সণাপুৰৰ চাইদে বহুত। খিনি জেগা আছে চাব লগা এনে শিল শ্বিলঙো পাৰি। কিন্তু শ্বিলঙত গ'লে আৰু তোমাৰ পইচা নিমিলিব ইমান।
অ মইতো ক'ৰবাত সাঁতুৰিব যাওঁ বুলি ভাবিছিলোঁ।
সাঁতুৰিব যাব ময়ও ভাবিছিলো কিন্তু কত মিলে কিমান যাব পইচা সেইটো হিচাপটো ন। মোৰ টাটা।
মই যে কৈছিলোঁ ব্ৰহ্মপুত্ৰ জংঘল ৰিজৰ্ট। তাতে মানে সাতোৰাৰ দাম। অলপ কম তোমাৰ তিনিশ টকাতে সাতোৰা মেলা হৈ যাব কাপোৰ কানিও দিব সিহঁতে।
অ কাপোৰ কানি বাৰুতো মোৰ আছে এ পাৰি কিন্তু।
উম কাৰণ দামটোও তাতে বহুত কম হয়নে।
উম হম।
বাকী সাতোৰাৰ জাগাৰ তুলনাত। তাতে দামটো খুব কম আৰু আমি অকণমান খেল। ধেমালি অকণমান ফূৰ্তি কৰিবহে যাওঁ হয়নে সাঁতুৰিবতো এতিয়া ময়ো নাজানো তুমি গম জানানে সাঁতুৰিব
মইতো জানো
সাঁতুৰিব জানা
অ পুৰা ভালকৈ জানো।
অ মোকতো এতিয়া অলপ ইমান ডাঙৰ পুলত যদি মোক এনেকে দি দিয়ে অকলে অকলে মইতো ডুবি যাম মই সাঁতুৰিব মানে একেবাৰে নাজানো।
সিমান ডাঙৰ পলত একেবাৰে তুমি নামিব নালাগে যিমান খিনি তোমাৰ সাদৰিব থকা পুল থাকে সেইকেইটা তোমাৰ বেছিভাগ চাৰি ফুটতকৈ ডাঙৰ নহয়।
অ মোৰ আগতে ভাইটিয়ে মানে খেলিছিলে আৰু সি মানে শিকিছিলে সাতোৰা সি মানে ষ্টেডিয়ামত গৈ শিকিছিলে ত' তাৰ। হয় হয়।
আত্ছা।
তাতে সি সি তাতে মানে। পুখুৰীবোৰ মানে পুলবোৰ ইমান মানে ডীপ ন। অ।
উম।
তাতে মানে মইতো গ'লে ডুবি থাকিম আৰু এনেকুৱা টাইপ এনেকুৱা ধৰণৰ।
সেই এবাৰতে সিমান ডাঙৰ বুলত যাব নালাগে।
উম। মইতো এ সাতোৰ শিকিব নিবিচাৰো মই খালি অলপমান খেল ধেমালি বা কৰিব বিচাৰো অকমান পানী চুব বিচাৰো? উম সেইটোয়ে এবাৰ যাব পাৰি ন? উম। অ এদিন। যাম দা ব্ৰহ্মপুত্ৰ ৰিজৰ্টখন ক'ত আছে বাৰু।
তোমাৰ একজেক্টলি মানে ক'ব গ'লে মুৰা ঠাই টোকোৰা নামটো টেপেচ হয় কিন্তু।
টেপেচিয়া মানে কি ক'ত আছে সেইখন?
মানে সণাপুৰ পোৱাৰ আগতে পায়।
হয় নেকি সেইটো বৰ সেইটো বৰ গাঁৱলীয়া জোগা নেকি? বাৰু সেইখন।
গাঁও টাইপে হয় এনেক মানে কি কয় তোমাৰ। একদম চহৰৰ মাজত নাই আৰু।
অহঁ। ত' ইয়াৰ পৰা ধৰি লোৱা আমি গোটেইকেইটাই মিলিকেনে উবেৰ দি যাব লাগিব?
যাবতো লাগিব আমাৰ কমেও আধা ঘ টাইমটো লাগিব।
হয় নেকি? ত' ইয়াৰ পৰা ধৰি লোৱা ইয়াৰ লখৰাৰ পৰা তালৈকে মানে কিমান লাইক আহ উবেৰৰ ভাড়া কিমান লাগিব।
ধৰা তুমি কিম আমি যদি ভ ভগাই ভগাই যাওঁতে কিম। উ এশ টকা এটা হৈ যাবতো লাগে।
মানে মিলাই পাঁচশ টকামান ল'ব নেকি? চাৰিশ তিনিশ।
দুশ টকাতে হৈ যাব লাগে।
নহয় নহয় গোটেই গোটেই মিলাই কেনে
অ মানে কি কয় খেল ধেমালি চব খিনি মিলাই কিনে কৰি আছা।
নহয় নহয় মই অকল উবেৰৰ ভাড়াটো কৈ আছো।
উবেৰ অ ভাৰ তোমাৰ দুশতকে তিনিশতো নাযায় আৰামছে নাযায় মই আৰাম। মই জানো এইটো।
অ তিনিশ যদি ধৰি লোৱা আমি মানি লওঁ তেনেহলে ধৰি লোৱা তিনিজন মানুহো যদি গৈ আছো এশ টকা ধৰি লোৱা উবেৰৰ ভাড়া এটা মানুহৰ হয় ন আৰু পাঁচটা মানুহ মই। গলে চাৰিটা পাঁচটা মানুহ গলে আৰু ভাল আৰু কমিব। আৰু উম আৰু হাত সতোৰাৰ দামটোতো। এজন মানুহৰ এটা ফিক্স দাম হয়নে।
তাকে।
টো নিজে ধৰি লোৱা ধৰি ললে মোৰ পাঁচশ টকা মানত হৈ যাব আৰু গোটেই ফুৰা মেলা অলপমান যদি কিবা আমি খাবও বিচাৰো? আৰু ৰাস্তাতে।
এই খোৱাত হাবা বহুত আছে সেইটো কি অলপমান কিন্তু খোজ কাঢ়ি অলপ বাহিৰ পিনে আহিব লাগিব
উম আমি সেনেমান দামী হম।
ভালপোৱা দোকানেই আছে বহুত কেইবাখনো আছে কিন্তু।
অ
তোমাৰ এশ টকাৰে থালি পাই যায়। অ ওচৰতে মানে তোমাৰ কিছু মিটাৰ দূৰ আছে। তিনিশ চাৰিশ
অ সিমানটো খোজকাঢ়িব পৰা মানে দূৰে দিয়াচোন। হয়
দূৰে ধৰা আৰু
উম মোৰ বিৰাট মন গৈছে সাঁতুৰিব। এফালে এনেও হোষ্টেল গলে আৰু ক'তনো ঘৰ আহিব পাম হয় নে। আৰু ঘৰ আহিব পালেওতো এদিন দুদিনে আহিব পাৰো হয় নে। এবাৰ ভালকে এবাৰ ক'ৰবাত গৈ কিনে সাঁতুৰিব বিৰাট মন আছিল দেই।
সঁচাকে দেই।
সৰুত এতিয়া গৰমৰ দিনত সাঁতুৰি আৰু ভাল লাগিব গম পাইছানে নাই। পানীৰ লগত খেলিম একদম মানে বিৰাট আনন্দ সেইটো এটা জীৱনৰ বন্ধু সকলৰ লগত এটা স্মৃতি হয়নে।
উম
উম এনেও মই বহুত সৰুতে একলেন যোৱা তাৰ পিছততো মই যোৱাই নাই বহুত বছৰ। ৰে হ'ল
একলেন যোৱা বয়স গৈছে মই এতিয়া ডাইৰেক্ট আমি ডাঙৰ নদী চদীতে যাব লাগিব।
সিমান বাৰু ৰিস্ক হে
অ আমি ইমানটো ডাঙৰ হৈয়ে গৈছো।
অলে একলেণ্ডৰ কি এটা বয়সৰ সীমা থাকে নি বাৰু তাতে।
এতিয়া একলেন যোনে যায় আৰু সিহঁতেৰ মানে বয়স কিমান তোমাৰ দহ বছৰতকে যিখিনি কম আৰু মানে আয়স আয়ুসৰ বাচ্ছবোৰ সেইবোৰ যাই ভাল পায় আৰু ফূৰ্তি পাই আমাৰ ডাঙৰৰ কাৰণে নহয় আৰু এতিয়া হৈ থকা নাই।
তাতে কিন্তু ডাঙৰ মানুহো যায়। বিয়াচিয়া পতা মানুহ হা।
সেই সৰু বাচ্ছাবোৰ চাবই যায়।
হয় নেকি সৰু বাচ্ছাবোৰ অ অ। সৰু বাচ্ছাবোৰ মানে হেৰি বেছিকে যায় আৰু উম ভাত পৰিয়াল বৰ্গও যায়। তাতে আমাৰ আমাৰ বয়সৰ মানুহও যায়। কিছুমান দেখি আছো মই মা মানুহৰ মানে ছ'চিয়েল মিডিয়াত ফটো, ভিডিঅ' সেনেকৈ মই আহ তোলা দেখিছো আৰু।
হু, হু।
এদিন, এদিন যাব লাগিব দেই এতিয়াতো বন্ধটো খতম হ'বই হ'ল হয় নে?
তোমাৰ কোনোৰকম তোমাৰ আৰু এসপ্তাহ ধৰা।
অ এসপ্তাহে আছে প্ৰায় ন। কলে অ কলেজ টো যাবই হ'ল। এদিন গোটেইকেইটাই লগ হ'ম দেই।
লাগিব, লাগিব।
উম লাগিব, লাগিব। ওলাব লাগিব এদিন।
খৰচা হ'লেও হ'ল আৰু এদিনৰ কাৰণেতো পাৰি।
পাৰিয়ে আৰু হয়নে।
তাকে। তুমি এনে ভাবিছা নেকি মানে কিবা তাৰিখত ওলালে ভাল হব?
আমি মুঠতে জুলাই এক, দুই তাৰিখত গ'লেও বেয়া নহয়, হয়নে । যদি চব যদি ঘৰতে থাকে আৰু অথবা জুনৰ লাষ্টৰ কিদিনত হয় নাই?
জুনৰ লাষ্টৰ কেইদিনত পাৰি। কিন্তু মোৰ চাও এতিয়া তোমাৰ অমবুবাচী আছে নহয়।
অম্বুবাচী।
ছাব্বিছ তাৰিখে খতম হৈ আছে। মই শুনিছ শুনা মতে। এতিয়া মোৰ মোৰ মা দেউতাই ভাবি আছে এবাৰ মানে গৈ আহোঁ। এতিয়া জুনৰ লাষ্ট মানে কি কয় শেষৰ পিনে অলপ আমাৰো টানা টুনি আছে। জুলাই
অ তেতিয়াহ'লে এ মোৰ ইমানটো মোৰতো একো বিপদ নাই । মইতো যেতিয়াই তেতিয়াই ওলাব পাৰো। উ গতিকে চা চাবা আৰু যাক যাক আমি লৈ যাম মানে যোন যোন যাব সিহঁতৰ সময় সুবিধা মিলাই আৰু হয়নে?
তাকে। আমি যিমান মানুহ থাকিম ন মানে কমে চাপচ মানে মই কৈছো তোমাক ভাবি লোৱা পাঁচ, ছয় জন যদি থাকোঁ
উম, অ বেছি মানুহ থাকিলে দাম টোও কম হ'ব। অলপ আহা যোৱা আৰু ফূৰ্তিও বেছি হ'ব। খালি এতিয়া উবেৰত বা সিমান মানুহ ধৰে নে নধৰে?
বেলেগ বেলেগ গাড়ী কৰিব লাগিব। উপায় নাই।
আ এখন ধৰিলেও সৰু চা উবেৰত তিনিটা মানুহৰ আহ বহা জাগা থাকে নেকি? আৰু এজন মানুহ ধৰিলে কোলাত বহিলে। হয় নে? পাৰি সেনেকে। অকনমান কছ টো হ'ব আৰু কিন্তু মানে দুখন উবেৰ বুক কৰাতছে তো ভালেই হয় নে।
সেইটো হয়।
কি আগফালে এজন বহিলে বাকী চাৰিজন পিছফালে থেপাথেপিকে বহিলে আৰু কিবাকে। অ যেনেকে আমি যেনেকে অ ম টমটমৰ মানুহ বিলাকক যে ঠেলা হেঁচাকে
তাকে।
এইটোৱে। সেনেকে দিয়ে নে নিদিয়ে বা ওবেৰ ড্ৰাইভাৰক?
সিহঁতে মানা কৰি পাৰে কিন্তু যদি আমি অলপমান মানে কৈ চাওঁ। সিহঁতে এনে পাৰিব লাগে কৰিব।
ধৰি লও পিছফালেতো সিমান চাই নাথাকে পিছফালে অকণমান থেপা থেপিক কে চাৰিজন মানুহ বহাই লৈ । বহাই ললো আৰু ধৰি লোৱা আমাৰ এজন। নিদিয়ে নেকি ধৰি ধৰি লোৱা আমি এজন কিন মিন মানুহে এনেকে কোলাতে বহাই লৈ গৈছো নোৱাৰি নেকি সেনেকে
খিনমিন এতিয়া এতিয়া ড্ৰাইভাৰটো লগৰ কথা আৰু
অঁ
কিছুমানে মানিব পাৰে কিছুমানে নামানিব পাৰে ।
উম । আৰু ড্ৰাইভাৰটোৰ তেলৰ কথাও আছে নেকি এতিয়া বহুত দূৰ লৈ যাব ন । আৰু সিমান বাট তেলৰো খৰচা আছে । আৰু । মই জনাততো গাড়ীত এনেকে বেছি এটা সৰুচ গাড়ীত বেছি মানুহ বহিলে ত অকমান গাড়ীখনৰ মাইলেজ অথবা গাড়ী । তোমাৰ অ স্বাস্থ্য স্বাস্থ স্বাস্থ্যৰ ওপৰতো বহুত ইম্পেক্ট পেলায় নেকি
সেইটোতো হ'বই তেলৰ খৰচাটো বাঢ়িব আৰু তোমাৰ চোৱা আমাৰ ঘৰৰ পৰা কমেও তোমাৰ ঊনৈশ বাইশ কিলোমিটাৰতো হ'বই
উম সেইটোয়ে কোনোবাই যদি ধুনীয়াকৈ গাড়ী এখন ওলাই যদি নিয়ে ন লাগিলে তেলৰ ভাড়াটো অকমান ভগাই ল'ম হয়নে সেনে সেনেকেও পাৰি কিন্তু সেইটো বেছি ভাল হ'ব ক'ব গলে হি হা হা কাৰোবাক অকনমান মনাব লাগিব আৰু গম পাইছা লাগিলে তেল কাক কৈ দিম তেলৰ ভাড়াটো লাগিলে মিলাই লম হয় নাই মিলাই লম অ অঁ সেইটোৱেই গোটেইকেইটা একেলগে যাবও পাম আৰু ডাঙৰ গাড়ী হ'লে মানে থেপা থেপ পিকে বহিবলগীয়াও নহ'ব
তাকে হয়তো কথাটো আমি নহলে জুলাইত তোমাৰ প্ৰথম সপ্তাহটোতে কিবা এটা মিলাই দিওঁ নহলে
অ মিলাই দিম মুঠতে কলেজ যোৱাৰ আগতে এদিন যাব লাগিব দে সঁচাকে নহলে আমাৰ এতিয়া যদি আমি সময় মিলাব নোৱাৰো ন পিছত গৈ আৰু নাপাম আৰু এনেকুৱা হয় এনেকোৱা সুবিধা নাপাম এনেকুৱা সময়ও নাপাম সুবিধাও নাপাম সেইটোৱে সময়টো আৰু ঘূৰি নাহে উম আৰু এই এইোৱে গৰমৰ দিন আৰু ঠাণ্ডাৰ দিনতনো এইবিলাক ক'ত মন যাব হয় নাই
এই নাই জেগাই বন্ধ
আৰু যিটো আমি ৰিজৰ্ট বাচিছো সেইটোতো এটা মানে টুৰিষ্টৰ কাৰণে জাগা হয় ন তাতে খানা চানা হওক তাতে হোটেলৰ ৰুম চুম হওক তাতেতো ধুনীয়া ফেচিটি পায় হয় নাই
একদম
তাকে
বাকী এতিয়া কি তুমি শুবা নি কিনে পঢ়িবা
আহ চাও বা মই কি কৰো আজি বিৰাট ভাগৰ লাগিছে মানে মোৰ ত' মই শুইও থাকিব পাৰু নহলে অকমান নিজকে টানি টুনি হুম অ ঠিক আছে আজি শুই যোৱা তেন্তে
তাকেতো তুমিও নহলে জীয়াই লোৱা আমিতটো বাছত কোনোবা বেলেগ দিনা আলোচনা কৰিম নহলে
অহ, পিছত আলোচনা কৰিম দিয়া এদিন হা
ঠিক আছে দিয়া মই ৰাখো হা।